হেল্ল'
কি কৰিছা?
এনেই আছো তুমি
হম
হেল্ল'
কি কৰিছা?
এনে আছোঁ তুমি
মইও এনে আছিলো
কি হ'ল
কি হোৱা দেখিছ?
একো নাই
নহয় এই ৰাতি ৰাতি হৈছে ন চব শুবলে গৈছে
অ এতিয়া
নহয় মই কৈছোঁ ৰাতি হৈছে যে চব শুবলে গৈছে সেইকাৰণে সৰু সৰুকে কথা কৈছোঁ
আচ্ছা আচ্ছা ইমান জলদি হোলা
অ চাৰে চাৰে এঘাৰটা বাজি গ'লে আৰু
আচ্ছা হয় নেকি
অঁঅঁ
কি খালা
অঁ খালো আজি ৰুটি দুখন খালো আৰু ভাত ভাত ভাজি থোৱা আছিলে অঁ অলপ সেয়া খালো আৰু আলু চব্জি আলু আৰু পিয়াঁজৰ এনেকে চব্জি বনাইছিলে আৰু তাৰ লগত অঁ কি দিছিলে কিবা এটা দিছিলে অ পটলৰ মানে ভাৰুৱা পটল
আচ্ছা নেকি?
উম, উম। বহুত টেষ্টি লাগেছিল।
উম আৰু তাকে লগত ধেই কিবা-কিবি আছিলে। তপৰীয়া আছিলে লচুন কা চাটনি আছিলে।
আৰু
আৰু আৰু কি আছিলে? আৰু একো নাই ইমানেই। কিন্তু ভৰোৱা বটল টো বহুত ধুনীয়া বনাইছিলে।
হয় নেকি? কেনেকে বনাই এইটো?
সেইটো মানে পটলত মচলা দি লৈ পেলাই এনেকে বনাই আৰু। পটলটো মানে অলপ ডাঙৰ ডাঙৰ কে কাটে তাৰ ভিতৰত মানে এনেকুৱা মচলা এটা বনাই মেলি মছলাটো ভৰাই মানে।
আচ্ছা।
সেই মচলাটো আছে, আছে। ৰাতিপুৱালে আছে। মোক পানী বটল অনা নহলে জানা নে? তোমাৰ ৰুমত পানী বটল আছে নেকি?
অঁ আছে, আছে। আছে, মোৰ তাত দুটা আছে।
কালিৰটো নালাগে। আজিৰটো আছে? অলপ ঠাণ্ডা হৈ আছে?
অঁ, অঁ আছে।
তেন্তে দিয়া চোন উলাই মেলি।
ৰবা বাইদেউ।
আছে। মই জাষ্ট পানী বটলটো আনিবলৈ যাম নে খুলি দিছোঁ।
আতচা ৰবা এক চেকেণ্ড।
পানী অলপ খাব
ৰ বা মই দি আছো ৰব
পেম্প্ল আৰু উঠি যাব চাবা।
উম নাই আছে
আজি লোৱা ন ঠাণ্ডা পানী। অ থেংক ইউ। তোমাক লাগিব? নালাগে। আছে? হ'ব দিয়া।
এতিয়া
আছে নাই পানী?
মৰ তাত আছে তো।
অ, অ।
বা বাহিৰত কিমান বতাহ মাৰি আছে।
অ ইমান ধুনীয়া বতাহ মাৰিছে বাহিৰত।
তাকে।
বাহিৰত যে থাকিবলৈ মন আছিলে।
অঁ হেল্ল' মোৰো।
উম।
ভিতৰত ফেনৰ বতাহটো হে মানে যিমান আছে ন তাত ঠেকি বহুত ধুনীয়া বতাহ বাহিৰত আছে।
তাকে হে।
বৰষুণ দিব চাগে
উম বৰষুণ দিবা নিচিনা লাগিছে জানোঁ
বৰষুণ দিলে ভাল এটলিষ্ট অলপ ঠাণ্ডা থাকিব ৰাতিটো দুদিনত আকৌ আজিৰ দৰে
এইকেইদিন ডেইলি ডেইলি পাৰাই বটলটো আনি আনি থৈছে পানীৰ বটল মোৰ পানী খাবলৈ এবাৰো মনত পৰা নাই
কি আজি আজিহে
আজি নাই যে সেইকাৰণে আকৌ মনত পৰিলে
উম পেলব পেলবক শুই আছিল নেকি?
অহ শুই আছে
নোন বছাৰ লবতে শুৰি আছিলে
অঁ
উম
অঁ
আচ্ছা।
পাইল বা তুপনি গ'ল
মোৰ যে ইমান গাটো বিষাছে ন
অঁ ডিউটি গোটেই দিনটো ডিউটি কৰা চাগে
তাকে ওপৰ তল ওপৰ তল কৰি কৰি বহুত মানে বিষাই শকত পেটটো ওলাই গৈছে ন এইটো কাৰণে দিগদাৰ
তুমি বহুত শকত হৈছ
উম বহুত হৈ যায় আৰু অলপ লাগিছিলে য'ত পেট নহয়।
পেটটো নালাগে পাই পেটটো আৰু বহুত বহুত বেছি হৈছে
পেটটো বহুত বেছি হৈছে আৰু নৱেম্বৰতো জামেই জিম
উম সেইটো বাৰু তেতিয়াহে দেখা যাব
তাকে।
যোৱা হয় নে নহয়
তাকে সেইটোৱেতো জিম গলে বহুত মেইনটেইন কৰিব লাগি ব
কৰিব পাৰিলে ভালে হ'ব
মাছ মাছ গেনৰ আনিব লাগিব কণী আনিব লাগিব তাৰপিছত এই জোখা মেচিনটো যে
অঁ
এই সৰুটো এটা পায় এইটো আনিব লাগিব
সৰুটোত তোমাৰ ওজনটো নাথাকিব নহয়
নাহ নাহয় তাত মানে খোৱা বস্তুহে জুকিব পাৰিম যেনেকে যেনেকে উম জুখি জুখি খাব লাগিব যেনেকে পনিৰ হৈ গল পনীৰ যিমান গ্ৰাম খাব খাব লাগে।
তানকৈ নকবা আকৌ তুমি শকত হ'ব বিচাৰ বুলি তুমি ক'ব যে মই অঁ ষ্ট্ৰং আৰু ফিট হব বিছাৰো
নাই নাই এইটো চানিদাই গম পায় চানিদাই মানে মোৰ মোৰ লগত কথা পাতিছিলে ন সানিতাই কৈছে তোমাৰ ভাল ফেজ উম তাকে জলিত বাৰ বিয়া আছে ন ছেপ্তেম্বৰত
উম তোৰ বিয়ালেকে বডিটো বনাব লাগিছিলে
নাই ইমান সোনকালে বডিটো নাহিব ন
উম
আৰু এইকেদিন মানে কষ্টও বহুত ন
উম বুজিছো বাৰু
এই গৰমত মানে নোৱাৰি ঠাণ্ডাত হলেও তথাপিও পাৰি গৰমতাৰ বাৰু জিমত কথা নাই জিমততো এচি থাকে ন
উম
গৰমটো সহ্য নহয় সেইকাৰণে এ চি হলে ইমান টেনচন নাই পাৰি
তাকে তুমি ভাত খালা নে নাই
নাই মই অকল ভাত খাইছোঁ ভাত খাইছো আৰু যোনটো তুমি যে কৈছা যে পিঁয়াজ আৰু আলুৰ চব্জি বনাইছো তাৰে যোনটো আলু ফ্ৰাই কৰিছিলা ন সেইটোৱে খালো এইটো দিয়ে ভাত খালোঁ
আৰু হেৰি কি আছিলে উ ভৰুৱা পটল
নাই তেতিয়ানো বনোৱা নাছিলে মায়ে
উম উম
মই কি কি খাঁলো জানা
ঠিকে
তুমি অনা চিঙৰা খালোঁ
উম
তাৰপিছত কচৰি পাপা আধা খালে মই আধা খালোঁ
উম
পাপা বেছি নাখালে আজি আভাসে খালে অকমান থৈ গৈছে মই খালো এই তো
তুমি সেইকাৰণেই ভাত খোৱা নাই তোমাৰ পেটত আৰু কিমান ধৰিব
তাকেইতো সেইকাৰণেতো মই ভ চিঙৰা আৰু কচৰিটো খাই কিনে মানে অলপ ভাত লৈ কেনে খাই লৈছো সেইটো কাৰণে আৰু ৰুটি চুটি এইবিলাক চাব মন যোৱা নাই উম
আচ্ছা আচ্ছা
কিন্তু এই চিঙৰা তিঙৰা এইবোৰ এৰিব লাগিব
এৰিব লাগেতো এতিয়াৰ পাই এৰিব লাগে ময়ো বহুত কৰিছো
তোমাৰতটো ঠিক আছে তুমি শকত প্ৰব্লেম নাই তুমি তুমি যেনেকে আছা তেনেকে ভাল লাগে
আচ্ছা
উম না বেছি কিনাব লাগে তুমি ঠিকে আছা মোৰ মতেতো ঠিকেই আছা
উম হয় হয় ঠিক
কোনোবা যদি কিবা কয় নহয় ডাইৰেক্ট বহুতে দি দিবা
উম উম
নেকি।
কি খাই ভাল লাগে চবত কে বেছি?
মোৰ নে পনীৰ।
পনীৰৰ কি- কি খায় ভাল লাগে?
পনীৰৰ মটৰ - পনীৰ
বাটাৰ পনীৰ
উম, বাটাৰ পনীৰ।
বাটাৰ পনীৰ - বাটাৰ পনীৰ আলু পনীৰতো চব কেনেক
আলু পনীৰ জোনটো বনাই ন'?
পনীৰ ভুৰ্জি,
পনীৰ ভূৰ্জি মই খাই পোৱা নাই।
আচ্ছা।
এদিন খাব লাগিব তুমি যেতিয়া আ', শিফট হ'ব ন'?
উম
চাকৰিৰ কাৰণে তেতিয়া খাম।
পনীৰ'ক কেচে চোৰ অহ পনীৰটো কেনেক চিঙে চিঙি দিবা আক বেয়া লাগিব নহয়।
এনে খাই বেয়া নালাগিব কিন্তু মানে পনীৰটো এনেকে হাতে অ মানে পনীৰ ভূৰ্জী কিয় খাই পোৱা নাই মই যে ম'ম যে বনাইছিলো ম'ম বনাওঁতে সেই পনীৰ ভুৰ্জি আৰু
হে
পনীৰ ভূৰ্জি বনাই মিলি ম'ম বনাইছো।
আচ্ছা মই গমে পোৱা নাছিলো নহয়। মই ডাইৰেক্ট খাই দিছো আৰু টেষ্টি লাগিছিল খাই দিলো আৰু।
হয় ন'